মানে অ কি কৰি আছে মই বহি আছো। সন্মোসত টি ভিটো এ চকী এখন সাআমি চকী এখন লৈছো মই একদম মানে বি বেকা কৰি লৈছো আৰু এনেকে ত অ তাৰপিছত এনেকে পেটটো ওলাই লৈছো
অ পেতটো ওলাই লৈছা?
আৰু এই টিভি টো ৰিমটটো হাতত লৈ চাই আছো আৰু ত মিচয়া মানে মোৰ প্ৰিয় অভিনেতা ঋতিক ৰোচন যে চিনি পাইনে আপুনি দেখা পাইছে অ আমিষা পেটেেল কাহোনা প্ৰিয়াৰ সে ছোৱালীজনী অ নাই নাই সেই হয় ত আৰু সঞ্চিতা মা আছে আপ মুজে আতছে লা নেলাগে নেকি? প এ দিছে আৰু চাই আছো আৰু
বাহ ধুনীয়া আৰু ইমান আৰাম
ন মানে তলত এটা শীতাৰু ল কাইলে সেইটো মানে আমাৰ বাহিৰে গৰম যদিও মানে মোৰ ইয়াতে যত আছো এচি ফুল এচি। উম ফুল এচি যে চেণ্ট্ৰেল এচিতে থাকো। ধনী অলপমান মানে উম ধনী। অ মই মানে এনেই জন্মগত ধনীয়ে কিন্তু মানে অহংকাৰটো নাই বাৰু
অহংকাৰ নকৰোঁ দিয়াচোন্ নে কি?
অ নকৰো কি আৰু আজি আছো কালি নাই কি অহংকাৰ কৰিম আৰু।
তাকেইটো কি অহংকাৰ কৰিবা আৰু হয়নে নাই?
ঠিকে সেইটোৱেই। সেয়ে আৰু এতিয়া মানে মই ভাত নাখাওঁৱেই আজিকালি। মই সেইটো মানে কি খাওঁ পোলাও খাওঁ পোলাও। হয় পোলাও আৰু চিকেন। ডাইট মই কৰিছিলো কৰি ছিলো পাঁচ কেজি মান কমিল, তাৰপাছত পাঁচ কেজি মান হোৱাৰ পিছত ভাবিলোঁ এটাই জীৱন, নাখাই নবৈনো অ তাৰে আছ উম আৰু বেমাৰ আজাৰ যেতি এতিয়া হ'ব। এটা সময়ত এইটো হ'বই । চুগাৰ হ'ব, কিবা হ'ব, তেতিয়াতো খাবই নোৱাৰিম!
তেতিয়া, খাই লোৱা কি কি অৰ্ডাৰ কৰিলা ।
মানে, ফ্ৰাইড মোৰ হেৰি, ফ্ৰাইড ৰাইচ দুই প্লেট! আৰু চিকেন কঁচা ।
ৱাহ!
ৰেষ্টুৰেণ্ট মানে, আপুনি হেৰি এইফালে যদি যিহেতু, এইটো ভালে, ভালে কেইখনমান আছে । অলপমান ককটেইল টেইল, মকটেইল খাব পাৰা হ'লে আৰু এনেই যদি আপুনি, নাৰ্ছিং জি এছ ৰোডতে যাব । পনীৰ কমপ্লেক্স বুলি এটা আছে নেকি? পনীৰ কমপ্লেক্সৰ একেবাৰে ওপৰৰ মহলাত চাগে টাউনখন আছে ।
আচ্ছা! আৰু
একদম চেম কমপ্লেক্সতে আপুনি এক্সেছ বাৰখন পাব । আৰু কিবা বেৰিষ্টা নহয়, অলপমান প্ৰাইজটো? হয় ।
এক্সপেঞ্চিভ অ! তুমিতো এনেও এক্সপেঞ্চিভ মানুহ ন ।
কমেই, তাকেইতো মোৰ কাৰণে কমেই বাৰু । মোৰ কাৰণে কম মানে মই এনেই আৰু ইন জেনেৰেল । কৈছো আৰু তই, এনেকে ভিডিঅ' চিডিঅ' চা বাকী আৰু চলি আছো আৰু ঠিকে- থাকে।
হয় নেকি? ৰিলচ ভিডিঅ' বনাবলৈ চাগে তাত
উম, ভাল হ'ব! ভাল হ'ব! অলপমান খালি পোহৰটো আন্ধাৰ টাইপ হয়, মানে ফটোবোৰ সেইকাৰণে মানে জানো, অলপমান ৰিচাৰ্জ ৰিচাৰ্জ কৰিব লাগিব মানে, অলপমান । অকনমান ফটো মানে অলপ তাৰে তাকে তাকে চাব লাগিব । মানে মই এনেই ফটো বেয়া হোৱা বুলি কোৱা নাই। ফটো ধুনীয়াই হ'ব কিন্তু মানে হেৰিটো তাৰে থিমটো মানে অলপ কলা টাইপৰ মানে বুইছা।
কোনখনত?
আঠ টাউন খনত
অ বাকীবোৰ
আৰু বাকী এখন এখনটো আছে ৰঙা ৰঙা ৰঙা ড্ৰেছৰ লগত ইমান এটা ভাল নালাগিব বাকী আৰু অকমান বেকগ্ৰাউডটো মই অলপ চাব লাগিব ৰব মানে কেইটামান ব্লগাৰ থাকে যে অ ভালকে তাকে তাকে হয় হয় হয় ঠিক কৈছে ঠিকে কৈছে উ কি আৰু আৰু আপোনাৰ বাৰ্থডে জন্মদিন আহি আছে বুলি শুনিছো মই।
কি আছে
দিন আহি আছে বুলি শুনিছো। অ আচ্ছা আচ্ছা কেতিয়া আহি কেতিয়া আহ ফুৰাব নিবা অ আৰু কি প্লেন আছে
একো নাই তেনেকুৱা ঘৰ যাম বুলি ভাবিছো সৰু ভন্টি আহিব তাৰ পাছত তাই সিহঁতে চাগে কিবা কিবি কৰিব সিহঁতেতো কৈ আছে আৰু একো নাই ঘৰতে থাকিম আৰু
ঘৰতে থাকিবা ন?
বাকী তোমালোকৰ লগত যাম।
আচ্ছা আচ্ছা আচ্ছা! ঠিকে আছে। অ মন্দে যাবা। উম উম সেইটোতো আৰু মেইন আৰু। আৰু সটোৱেই প্ৰধান।
সেইটো ফাৰ্ষ্ট কাম তাতটো যাব লাগিব ।মোৰ আৰু ডিউটি আছে ৰবা নাইটডিউটি টি নাইট ডিউটি কৰিহে যাব পাৰিম আৰু।
অ অ হ'ব কথা নাই বাৰু।
অম্বুবাচী আহি আছে যে তুমি অম্বুবাচী।
অম্বু বাচি লৈ। তটো মই এনে যাবলে বহুত মন আছিল কিন্তু অলপ মান এই সমস্যা এটা হ'ব পাৰে। যদি নহয় তেতিয়াহলেতো যাম, নাই নাই নাই মই থাকিম। থাকিম থকাত কিন্তু এই ধৰক মানে কি কওঁ এতিয়া। অসুবিধা হ'ব পাৰে।
কি হব?
অসুবিধা হব পাৰে। অকমান, উম মানে এতিয়া ধৰি লোৱা মোৰ এনে ডট। নাছিলে কিন্তু মানে এতিয়া অলপ পিছুৱাইছে।
উম একো নহয় নেকি। কি তাতে বেছি দিন হ গলেও মানে তােতো একো পূজা পাতল কৰিবই নি যিয়ে। জাষ্ট খালি গৈ পেলাই এনেই আৰু সেৱা কৰি পেলাই আহিলেই হব। মোৰ মতেতো তাতে চাগে গলেও একো প্ৰব্লেম নহ'ব পান সেইটোতো তেনেক
সেইটোয়ে অ অ চাও বাৰু।উম নিশ্চয় নিশ্চয় যদি তেনেকুৱা হয় তেতিাহলে মই যাম বাৰু মই। যাম বুলি ভাবি মানে ভাবি আছো।
ওলাবা যাম আকৌ ভাল লাগিব আমি চবেই একেলগে যাম।
উম ঠিক আছে, ঠিক আছে ।অ মই যোৱাই নাই, নাই নাই মই গৈ মানে গৈছো এবাৰবাৰ মানে খোজকাঢ়ি যোৱা নাই। খজকাঢ়ি য লাগে।
যাব লাগে অ খোজ কঢ়ি যাব লাগে। একদম তলৰ পৰা ব্ৰিজৰ আগৰ পৰা মানে বিজ-ব্ৰিজ নোপোৱ তাতে গাড়ী বিলাক যাব নিদিয়ে ত' ব্ৰিজৰ পৰা তুমি ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা খোজকাঢ়িব লাগে খোজকাঢ়ি মাজেদি সেইফালে উঠি যাব লাগে কিন্তু বহুত মানে গৰম আৰু ছেন্দেল পিন্ধি যাব নিদিয়ে ত চেন্দেলটো তুমি তলতে থৈ যাব পাবা কিন্তু সেইটোয়ে আৰু মই যে কৈছোৱয়ে মানে তাতে গ'লে তোমাৰ একো পিছত একো ভাগৰ না থাকে
উম ঠিকে আছে বাৰু এবাৰ অভিজ্ঞতাটো লব লাগিব । ল যোৱাই নাই যিহেতু ।
আতে ভাবিছোঁ যে বহুত কষ্ট হব বা এনেকে মইতটো এতিয়া তিও তিনি বছৰ ৰ গৈ আছো ন সেই কষ্টটো নহয় কাৰণে ভাল লাগে বহুত ভাল লাগে ডি লাগে মন বহুত ভাল লাগে ওলাবা ওলাবা যাব লাগিব উম উম ভাগ্যশীও আহিম বুলি কৈছে কি বা
উম হ'ব সিহঁতকো লগ পাম
চবে একেলগে গৈ ভালেই লাগিব, যিহু কৰিবই লাগিব ন াঢ়ি গলে মানে খালি হেৰি ল'ব ছাতি?
উম
ফেন এখন
অ আৰু?
এ হা তিকলো, তিকলু ফেন য ফেন এটা লবা চাতি ল'বা চানগ্লাছ লবা, সেই তিনটা একদম লাগিবইে আৰু পানীতটো নালাগে তাতে চবে পানী দিয়ে থাকে
পানী ঠায়ে ঠায়ে পানী থাকে ন, উম
হয় - গোটতে ৰাস্তাতে থাকে, বটল ঠা্ডা পানী গৰম পানী মানে চব বটল থাকে, ত চাহ তাহ খাবলৈ একো প নাই খাব পাৰো, মানে খোৱা বোৱা এইবিলাক লৈ ইমান একো কথা নাই পানী চানী চব মানে দিয়ে থাকে যোগান কিন্তু এই আৰু হেৰিয়ে লাগে গৰম যে বহুত স সেইকাৰণে মানে সৰু ফেন টো হলে মই যোৱাবাৰে সেই সৰু ফেন টো লৈ গৈছো কাৰণে মোৰ বহুত বহত ভাল হৈছে অলপ ততে মানে বহো ন, বহিলে মানে ফেন টো লগাই লৈ মানে বহুত শান্তি লাগে, ত এবাৰ সেইকাৰণে মই কিনিয়ে আনিছো। সদিনাখনণ আ চ পাই এখন
আছে, উম
ওলাবা ওলাবা
নিশ্চয় ওলাম, কি পিন্ধি যাবা পিছে? সুইজাৰ, কুৰ কুত্তা
ম যো কটাই নাই ভাল
হ'ব আৰু তোমাৰ আৰম্ভ হলেই আৰু ন তোমাৰ সদায় কাহিনীটো
উম নাইে
উম নাই নায়ে বাৰু আমাৰহে আছে আৰু চমি আছে নেকি
উম
কি নুচি এমি কেতিয়া আছে মই গমেই নাপাওঁ
আছে নহয় টুৱেণ্টি থ্ৰীত
হয় নেকি ক'ত আছেনো
তুমি নোযোৱা
কৰিবা আকৌ ৰেজিষ্ট্ৰ্যচন
চাও কি কৰা যায় যাম যাম কলেতো ভালেই বাৰু হয় নেকি
অ তুমি নাজানা
ন নাজানো
উ কৰি লবা পোন্ধৰ তাৰিখলৈকে ৰেজিষ্ট্ৰেচন আছে লগতবোৰ চব যাবয়ে
উম।
কুৰ্তা সেত নাই।
অ মেল নাই কেনেকুৱা আছে বেছি ষ্টাইলিছ।
শ্লিপলেছ।
অঁ, শ্লিপলেছে আছে একো নহয় আপোনাক পিন্ধিলেও বেয়া নালাগে নহয়।
দিলে বেয়া নালাগে হেল্ল। তাতে আৰু চব। মানে অফিচ টাইপ না।
এই একো নাই চুৰণি আছে দুপাতটা আছে নহয়।
কি হব।
কিন্ত দুপাতটা আছে নহয়।
উম দিয়া হ'ব দিয়া নহলে।
ঠিক আছে দিয়া আহা। উম উম হ'ব দিয়া। উম।